হেল্ল,
হেল্ল, হয়।
অ, শুনা পাইছেনে?
অ, শুনিছো, শুনিছো, মোৰ মাতো গৈছেনে?
অ, অ, আহিছে আহিছে পুৰা ক্লিয়াৰকৈ আহি আপুনি কি কৰিছে?
আপোনাৰ এই বহি আছিলো, এই মানে কি হ'ল এই গাড়ী এখন লোৱা কথা ভাবি আছো মানে।
অহ, স
অ, অ, অ, তাকে ভাবিছো মানে, এই বলেৰো, পিকাপ, এখন মানে
অ, বলেৰ, পিকপ, কি কৰিব বলেৰ, পিকপ খন লৈ? মানে ঘৰৰ কাৰণে নে, পাৰ্চনেল কামৰ কাৰণে নে, নে
মানে, মানে, কি ভাবিছো এই, ব্যৱসায় এটাকে, কৰো বুলি গাড়ীৰ পৰা।
বাহ, বাহ, ডিগ্ৰী টো কমপ্লিট কৰিলে, এতিয়া বেব
হয়। অ, তাকে বোলো, ঘৰতো জনালো বোলো। যে বোলো, এই, আজিকালি বোলো ট্ৰেন্সপৰ্ট বিজনেচটো বহুত ভালকে চলি থাকে। সেইটো কাৰণে বোলো ভাবিলো, বোলো গাড়ী চাওঁতে বোলো পিকাপ, খনেই ভাল লাগিলে বলেৰ খন অলপ ডাঙৰো হয়, আৰু মানে অলপ মজবুতো লাগে দেখিবলৈ। সেইটো কাৰণে বোলো, এইখনে বোলো ডিচাইড কৰিলো, অ, আপুনি কি কৰি আছিলে?
আমি আৰু কি কৰিম আৰু আমাৰ একেই, ডিগ্ৰী কমপ্লিট হ'ল আৰু এতিয়া আৰু এনেই আছো। আৰু বিজনেচ আইডিয়া কৰিবলৈ আকৌ মূলধন নাই আমাৰ। মেইন, মেইনলি টকা পইচা লাগিব না।
অ, তাৰমানে হয়, বাৰু।
উম, সেইটো কাৰণে আৰু বহি আছো আৰু এনেই ঘৰতে।
হয়, নেকি?
উম,
সৰু-সুৰা কৰাকে একো মাথা মৰা নাই, কওঁকচোন ক'ওক।
সৰু-সুৰা কৰাকে মাথা মাৰিছো, কিন্তু ইমানো মানে হেৰি নহয় আৰু। সৰু- সুৰা মানে বেছিয়ে সৰু- সুৰা মানে উম, অকমান ডাঙৰকে বহল ভাৱে কিবা, এটা কৰিবলৈ হ'লে। অকমান মানে মূলধনটো, বেছি প্ৰয়োজন হয়, ন। সেইটোয়ে এতিয়া, আপুনি যেনেকে এ, বলেৰো পিকাপ কিনাৰ কথা ভাবিছে, তাৰ কাৰণে পইচা লাগিব ন।
পিকাপ মানে হেৰি, মানে আপোনাৰ ডাউন পেমেণ্ট দি, এনেকৈহে ল'ম আৰু পইচা নাই, অভাৱ আছে। মানে কি হ'ব, আহ কম তাকে অলপ দি মেলি মানে, এনেকৈ আৰু বাকীখিনি ইনষ্টলমেণ্ট কৰি থাক লাগিব, ই, এম, আই, চিষ্টেমত। নহ'লেনো আজিকালি, ডাইৰেক্ট দহ বাৰ লাখ টকা ক'ত পাব। একো নকৰাকে, উম, হয়, হয়।
আইডিয়াতটো-আইডিয়াতটো, বহুত ভাল কৈছে, ধুনীয়া-ধুনীয়া বিজনেছ আইডিয়া আছে। দেখোন আপোনাৰ লগত মোকো, দিয়কচোন মই কিবা- কিবি আইডিয়া কেনেকে কি কৰিব পাৰো, এতিয়া। ডিগ্ৰীটো, কমপ্লিট হ'ল, এনেই বহি আছো, ইমান দিনে।
হয়, এতিয়া আপোনাৰ মানে নিজৰ, মনৰ লগতো কথা আপুনি, কেনেকুৱা টাইপৰ এতিয়া ব্যয়ৱসায়বোৰ ভাল পাইবা?
কেনেকুৱা টাইপৰ বুলি নহয়, য'ত মানে আ নিজৰ উচ্চতা থাকে আৰু, পইচা আহিব লাগে জাষ্ট।
হয়, না না এটা কথা ব্যৱসায়ত আপোনাৰ নিজস্বতা থাকিবই। কাৰণ আপুনি বেলেগত গৈ কাম কৰাকে নাই নহয়, তেতিয়াহে সেইটো নাথাকে। কিন্তু যদি ব্যবসায় কৰে নিজৰ হয়টো থাকিবই, লাগিলে আপুনি আহ চেলুন এখনে খোলক বা দোকান এখনে দিয়ক, সেইটোয়েই নিজস্বতা।
উম, সেইটো নিজস্বতা বাৰু হয়, কিন্তু মানে হেৰি এতিয়া ধৰি লওঁক আহ, সেইটো কথা কোৱা নাই, মই মেইনলি ব্যৱসায়টো হেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে পইচাৰ ওপৰত, টকা পইচাৰ ওপৰত তেতিয়া প্ৰফিট হৈছে নে নাই। সেই সেইটোৰ ওপৰতে ব্যৱসায় ডিপেণ্ড কৰিব। এতিয়া চলিবলৈ নাই যোনটো বিজনেচ কৰিছোঁ, ত' কোনটো আপুনি কৰিব, সেইটোৰ ওপৰত মানে বহুত মানে চিন্তা হৈ যায়, মানুহৰ মনত চিন্তা আহে বহুত। সেইটোকে লৈ পেলাই ভাবি, ভাবি বহুত টাইম ৱেষ্ট কৰি দিয়া হয়, আৰু।
যদি আপোনাৰ যদি কথা এটা কৈছোঁ যদি অলপ যদি বাজেট চাজেট কম আছে তেতিয়া আপুনি চেলুনৰ ব্যৱসায় যাব পাৰে, কাৰণ তাত ইমান বস্তুৰ প্ৰয়োজন নহয়। সাধাৰণ, সাধাৰণকে। মানে ষ্টাৰ্টিঙতটো একেবাৰে বস্তুৱে প্ৰয়োজন নহয়, সাধাৰণ কেচি এখন হ'লেও ভালকে মানে চলিব। খালি তাৰ কাৰণে আৰু স্কিল অলপ লাগিব আৰু চুলি কটা আজিকালি আৰু হেয়াৰ ষ্টাইল জানেই নহয়?
উম, উম।
উম।
আজিকালি এতিয়া আপোনাৰ এইটো গৰম যোনটো এইটো মোৰ মতেতো গৰমৰ দিনতো চেলুন চাগে যোনবিলাক চেলুন সৰু সুৰা চেলুন, এইবিলাক নচলেই। যদি আপুনি ভাবিছে ভাল চেলুন এখন খুলোঁ বুলি, তেনেহ'লে আপুনি ডাঙৰকে খুলিব লাগিব য'ত মানে এছ, চি এি সুবিধা থাকিব আৰু এনেকে ধৰি লওঁক এইবিলাক যে থাকে সেয়া স্প্রা কৰাই যে কিবা কিবি। মাছাছ চেলন, চেলুন প্লাছ তেনেকুৱা কিবা কিবি থাকে নহয়।
হয়।
তেনেকুৱা কৰিব লাগিব, তেতিয়াহে আপোনাৰ হ'ব।
উম, সেইটো হয়, দেই আজিকালি প্ৰায়বিলাক এনেকুৱাই হৈছে। আৰু তেনেকে আকৌ আপোনাৰ দামো নহয়।
সেইটোও হয় বাৰু।
উম।
সেই দাম দামটো ল'বৰ কাৰণে আকৌ অ', দাম। ল'ব কাৰণে আকৌ ইনভেষ্টো কৰিব পাৰিব লাগিব নহয়, তাত।
উম, ঠিকে কৈছে, ঠিকে কৈছে।
উম, এটা ৰুম আপোনাৰ আৰু গাঁও গাঁৱত নচলে নাই, এইবলিলাক টাউনততে চলিব ভালকে।
গাঁও মানে গাঁৱতো চলিব, যদি গাঁওখনৰ মানে এটা কিছুমান এনেকুৱা তিনিআলি বা এনেকুৱা চক কিছুমান থাকে ন'! য'ত নেকি বজাৰ সমাৰ বহে সেনেকুৱা বোৰত ধুনীয়াকে চলিব। কাৰণ এইটো গৰমত ওলাই যাবলেকে যিহে আৰু। হয়, নাই বাৰু, বাহিৰে ওলাবই নোৱাৰি উম।
মই সেইদিনা আপোনাৰ, চুলি কাটিবলে মানে চুলি কাটিও থাকিব নো ঘামিছো মানে চুলি এনেকে মূৰত যে ফেচ- ফেঁচ কে পানী মাৰি দিয়ে তেতিয়াও মানে ঘামি মানে গোটেই অৱস্থা বেয়া হৈ গৈছে মানে।
তাকে তাকে হ'বই এখন যি কৰ, উম।
অঁ, তে তেতিয়া মই ভাবিছো দে এচি থকা চেলুন এখনত যোৱা হলে মোৰ বহুত লাভ হ'লঁ হেতেন দেই, মই তেনেকে ভাবিছো মানে মনলৈ সেইটো চিন্তা আহিছে। সেই যেনেকে মোৰ মনলৈ আহিছে তেনেকেতো চব চবৰে মনলৈকে আহে নহয় সেইটো চিন্তা।
আহিব আহিব, নিশ্চয়।
খুলিব যদি পাওঁ কিন্তু তেনেকুৱা চেলুন এখন তেনেহ'লে বহুত ধুনীয়া বক হব আকৌ।
হয়, এটা কাম কৰিব? অঁ, অলপ মূলধন কেইটামান গোটাই লওঁক প্ৰায়- এ যিমানতটো পাৰে আৰু ছ-য় সাত মাহ বা এবছৰ মান ৰখি লৈ। তাৰপৰা কি কওঁক আপুনি দোকানটো খুলি মানে চেলুনৰ সেইখন খুলি মানুহ লগাই দিয়ক। ভাল কিছুমান এনেকুৱা আজিকালি মানে কি হয় কিছুমান- এইবোৰ মানে- আ এইবিলাক স্কিন কেয়াৰ কৰা বা নহলে কিবা হেয়াৰ ষ্টাইলিছ মানে- কিছুমান আপুনি ৰেফাৰো কৰিব পাৰে, কামতো লগাব পাৰে, সেইটো কাৰণে যদি- তেনেকে মাথাটো মাৰিব পাৰে আৰু যদি ভাবে।
উম আইডিয়াটো বেয়া নহয় বাৰু।
হয়, এতিয়া মোৰে চাওক উম, কওঁক কওঁক?
কওঁকচোন কওঁক আপুনি?
কথা কৈছো, এতিয়া মই এতিয়া গাড়ীখন লৈ লওঁতে, মই গাড়ী চলাব নাজানো মেইন কথা। এতিয়া মইয়ো এতিয়া ইমান টাইমতো বিযি থাকিব নোৱাৰিম আৰু সেইটো কাৰণে মানে কি হ'ব মই- এতিয়া ড্ৰাইভাৰজনে মানে মেনেজ কৰিব লাগিব চলাবলে। উম, সেইটোৱে আৰু এটা কথা এটা মনত ৰাখিব- আহ মানে ব্যৱসায় যদি কৰে ন যদি আপুনি নিজে- লাগিলে যিমানতটো লাভ হ'ব যদি আপুনি- তাত যদি তিনি চাৰিজন মানুহ যদি আৰু বেছি লগাই ন তেতিয়া আপোনাৰ বেছি লাভ হ'ব।
তিনি চাৰিজন মানুহ আক আপুনি তিনি চাৰিটা হাজিৰা দিব লাগিব নহয় আক।
সেইটো লাগিব, সেইটোৱে মানে বুজাই ন যে আপোনাৰ ব্যৱসায়টো কিমান ওপৰলৈ গৈছে। বুজিলা, উম। সেইটো পাছলে হৈ থাকিব, উম।
ওপৰলে যদি নাযায় তেতিয়া!
ওপৰলৈ কিয় নাযাব, আজিকালি আহ ব্যৱসায় বুলি ক'লেতো আৰু চবেই- কি কম আৰু চবেতো যদি কাৰোবাক যদি সোধে ন কি কৰিব লাগে চৰকাৰী- চাকৰি বা ব্যৱসায় যদি কৰে ন প্ৰায়ভাগে ব্যৱসায় ল'ব। অকল কিন্তু আমাৰ মাইণ্ড ছেট বোতে সোমাই থাকে যে চৰক- চৰকাৰী চাকৰি কৰিলে বহুত কিবা হয় কিন্তু ব্যৱসায়ত বেছি লাভ হয়।
সেইটোতো হয় বাৰু। ব্যৱসায়তটো মানে কি বুলি কয় এতিয়া যেনেকুৱা ধৰণৰ ব্যয়ৱসায় কৰ- সৰু সৰুৱে কৰিছে ধৰি লওঁক আহ- এ চে কিবা সৰু সুৰা কাম এটা কৰিছে, চেলন এখন খুলিছে, দোকান এখন খুলিছে সেইখন সেইবোৰো- এটা এটা ব্যৱসায় হয় ন, ত' তাত মানে- প্ৰথম বস্তুটো থাকে নিজৰ তৰাৰো থাকে না কোনো- কাৰো আন্দাৰত একো কাম কৰিব নালাগে। আৰু তেতিয়া ধৰি লওঁক আপ আপোনাৰ বেমাৰ হৈছে আপুনি চুটি লব লগীয়া নহয় ন তাত।
নহয়, নহয়, নহয়, মন গলে খুলিলে মন নগলে নাই আৰু এনেকুৱা- হৈ যাব আৰু এটা চাব অঁ ব্যয়ৱসায় বস্তুটো এনেকুৱা বস্তু- যিয়ে মানুহক বহুত মানে আন পাব্লিকত হেল্প কৰে। মানে নৰ্মেল পাব্লিকত হেল্প কৰে ব্যৱসায়বোৰ, কিন্তু চৰকাৰী চাকৰিটো তেনেকুৱা হয়
উম,
মানে যদি কম্পেৰিজন যদি চাই ন' ব্যৱসায় নাথাকিলে নচলেই একো আপুনি টাউনলে ওলাই যাওক য'তেই ওলাই নাযাওক ব্যৱসায় থাকিবই লাগিব। নহ'লে নৰ্মেল পিপুল থাকিবই নোৱাৰিব অ' সেইটোৱেই আছে উম, কওক
এতিয়া মানে কিয় ভাবিছোঁ কিবা এটা কৰাৰ কথা এনেই বহি থাকিলেতো নহব। আপোনাৰ আইডিয়াটো শুনি ভাল লাগিছে বাৰু আপোনাৰ বিজনেছ আইডিয়াটো অ', এতিয়া আপুনি কেতিয়ালৈ প্লেনিং কৰিছে বাৰু আপুনি?
প্লেনিং মানে মোৰ অলৰেডি মানে হেৰিটো হৈ গ'ল মানে যোনখন গাড়ী মডেলটো মানে এইবিলাক চজ কৰা হৈ গল, এতিয়া মানে জাষ্ট আৰু এক টা মানৰ পিছত মানে গড়ীটো লৈ আনিব পাৰিম আৰু। মানে ডিলাৰৰ পৰা আনিব পাৰিম আৰু অ', অলৰেডি হৈ গ'ল। কাগজ পত্ৰ মানে প্ৰায় হৈয়ে গ'ল আৰু আৰু অলপ মানে এ দুখন এখন প্ৰয়োজন আছে। মানে সৰিয়হ কাৰণে হৈ গ'ল ডাউন পেমেন্টৰ কাৰণে হৈ গ'ল, বাকী যোনখিনি মানে বেংকৰ লগত আকৌ হেৰি কৰিব লাগিব নহয় ই এম আইৰ কাৰণে। সেবোৰ কাম এটা হে চলি আছে মানে সেইটো কৰি লোৱা পিছত আ, গাড়ীখন উলিয়াই আনিব পাৰিম আৰু। উম, তাৰপিছত আৰু এই ড্ৰাইভাৰজনো বিচাৰিব লগাই থৈছো ভাল এজন মানে কিছুমানে অকল লাইচেন্ঞ্চ চাইচেঞ্চ নথকাকে গুচি আহিব ন' সেইটো কাৰণে বোলো ভালকে উম,
আকৌ ড্ৰাইভাৰ বোৰক আজিকালি বিশ্বাসো কৰিব নোৱাৰি ন' পইচা আপোনাৰ যিমান পইচা মাৰি দিব নহয়
সেইটোৱে অলপ এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ, সেনেকুৱা ড্ৰাইভাৰ জনে চাই আছোঁ। ওচৰৰ ওচৰে পজৰে অকন চাইছো মানে অলপ বেছি দূৰৰো চোৱা নাই। মানে ধৰিব নোৱাৰি নহয় আজিকালি মানুহ
উম, হয়, হয়, সেইটোৱে কথাটো মেইন কথাটো এতিয়া তেনেহ'লে আৰু এতিয়া বিজনেচ হৈ যাব আৰু আপোনাৰ ষ্টাৰ্টিং
হয়, হয়, তাতে কলো কৰিম বুলি ভাবিছোঁ।
ময়ো এইটোৱে কৰিম বুলি ভাবিছোঁ আপোনাৰ আপুনি যেনেকে বোলে মডাৰ্ণ টাইপৰ চেলুন এখন মানে খোলাৰ কথা পিছৰ তাতে মানুহ লগাই দিম। এ এনেকে হেৰি হ'ব আৰু চুলিও কাটিব আকৌ স্পা কৰিব আকৌ ৱাচ ফেচ বিলাক যে মুখ ফেচ ৱাছ চেচ ৱাছ যে কৰে যে তাত আকৌ ছোৱালী মানুহৰ কাৰণে ছোৱালী মানুহৰ চাইড কৰি দিম ল'ৰা মানুহৰ কাৰণে ল'ৰা মানুহ দুটা টাইপত কৰি দিম আৰু আনি ইউনিছেক্স অ', ইউনিছেক্স চেলুন খুলি দিম
উম, হয়, হয়, ভাল এইটো লাভজনক দেই উম,
পুৰা হেৰি কৰিম বুলি ভাবি আছোঁ মানে অকমান লোন চোন লৈ মেলি হ'লেও ডিজিটেল
অ', পাৰেতো ব্যৱসায়ৰ কাৰণে লোন বুলি ক'লে চৰকাৰে দিয়েতো বহুত আজিকালি স্কিমো আছে।
উম, তাকে হে হেৰি কৰি দিম নহলে এ চি, চে চি লগাই দিম ধুনীয়াকে
অ', এ চি লাগিব এ দেই আজিকালি উম।
আকৌ হেৰিও কৰিব পাৰিব কোনোবাই ক এইবিলাক বিলাকৰ বিচাৰে সেইবিলাকো পাব এক্সট্ৰা। আকৌ অ', হেৰি এইটো কি বুলি কয় হেয়াৰ কিবা কিবি কৰে যে সেয়াৰ স্পা কৰে ছোৱালী বোৰে সেইবিলাক কৰিব পাৰিব হেয়াৰ কালাৰ চালাৰ পৰা ধৰি চব ব্যয়ৱস্থা একেলগতে দি দিম তেতিয়া ভাল হ'ব উ, এ এতিয়া সেইটোয়ে মেইনলি আপোনাৰ হেৰিটয়ে লাগে ফানটোয়ে লাগিব। ফানটো আহিলে মানে ফান টো যদি পাই যাওঁ কবাৰ পৰা ইনভেচমেন্ অলপ তেতিয়া ষ্টাৰ্টিং কৰি দিম আৰু যদিও এতিয়া পাই যাওঁ। নেক্স মাহৰ পৰা কৰি দিলোঁ কিন্তু এতিয়া ল এপ্লাই কৰিব লাগিব আৰু ভালকে কৰি মেলি তেতিয়া টো হয়গে তেতিয়া গ'ম পাম আৰু
উম।
কিবা কিবি হেৰি থাকিলে দিবচোন এনেকুৱা লোন চোন পোৱা মানে বিজনেচ। মন পোৱা কিবা স্কপে কব
দিম বাৰু। অলপ অ', কাৰোব যদি অলপ গমেণ্ট চেট কৰি থাকিলে অলপ হেৰিটো লোনত পোৱা লোন পোৱাটো বেছি অলপ বেছি হৈ যায় আৰু।
মানে ঘৰৰ যদি
পাতি চাব লাগিব ঘৰত নাই বাৰু তেনেকুৱা ঘৰতটো গমেণ্ট চাকৰি থকা ন নে উ ঘৰতো গমেণ্ট চাকৰি নাই ঘৰত নাই তেনেকুৱা মানুহ